উম।
অহ।
ম নে হেল্ল', কি কৰি আছা? অ ন তুমি কি কৰি আছা?
মই বহি আছো এতিয়া গা ধুব যাব লাগিব ইয়াত। বোৱাৰীক ডক্টৰ ওচৰত লৈ যাব লাগে।
অহ কামটো কৰিছ।
অ কাম কি কৰিম ৰান্ধিব লাগিব ৰান্ধা নাই ফিল্টাৰ পানী কৰিব লাগী
কাপোৰ দুটা ধুব লাগে ধোৱা নাই। এনেকে থৈ যাব লাগিব কি কৰিম যাব।
অ', মই কাম কৰো নেকি?
কেতিয়াবা সি কৈ আছে যাব কেতিয়াবা আকৌ কৈ আছে নাযায়।
এতিয়া আকৌ কৈছে যাব বুলি। মই ভাবিছো নাযায় দিজি গৰমত ভালেই হ'ল এতিয়াও কৈ আছ আকৌ যাব।
অ',
নাই দুটা কাপোৰ আছে ধুব লাগিব কাপোৰটো ধুই
বাচন মাজিছ?
দুটা ঠালি আছিলে এইকেইটা মাজি দিলো কেতিয়াই। ৰাতিমই বনোৱা নাইযে যে ভাত চাত বনোৱা নাই এটা থাল এটা বাতি আছিলে এইকেইটাই। দুই দিছো।
কুৱা নহয়। বাচন কেইটা আছে? বাচন মাজিম কাপোৰ কাচিম গৰ ঝাৰু দিম।
তাৰপিছত ৰান্ধিম
তোমাৰটো কাম গুটেইখিনি আছে।
উম।
মই কাপোৰ কানি ধুব লাগিব গা ধুম আকৌ ছোৱালীক গা ধুৱাব লাগিব।
আমি দুপুৰীয়া ৰান্ধাৰ পিছত তাৰ পাছত তামোক গা ধুৱাম লৰাক ধোৱাব।
এতিয়া মই নাৰান্ধো আগত বোৱাৰীক লৈ যাব লাগিব যে। দালি বনোৱা আছে।
অহ আমি বোলো দুপুৰীয়া খাব যাম মোৰ হাজবেণ্ড।
নৱনাও। এনে থাকক স নাহে দুপৰীয়া খাবলৈ আহি।
বা কামকেইটা কৰি তাৰপিছত গা ধুম। আজি দুপৰীয়া খাই মই টোপনি দিম। তুমি ত ডাক্তৰ ওচৰত যাই আছে
তোমাকতো সময় আছে টোপনি মাৰিবৰ কাৰণে এতিয়া মই তাতে যাব লাগিব। ভালেই নালাগে। মন নাযায় যাবলে গৰমত।
কি কৰিবা উ জানিলে?
সেইটোৱেটো যাব লাগিব। ৰ'দতো থাকি থাকি দিয়ে ইমান গৰম লাগে।
ইমান ভলটিছ বাড়া না লাইনে গৈছি।
লাইনটো গুচি গৈছে অ'।
গৰম লাগি আছে।
আকৌ কই আছোঁ জলদি কে তুমি ভাত-চাত খোৱা গৈ পিছত যাম গা ধুম পিছত যাম।
ব বোৱাৰী আমাৰ ঘৰতো আহিছিল । কিবা বিচাৰ কৰ্ম।
অ' খোৱা বস্তু মোকো কৈ আছে, কি বনাইছে মোক। আকৌ ৰাতি দালিহে বনাইছো, ক'লে ভাত-চাত নবনাও নহয়।
আহ। মই দুপুৰীয়া আহে পাম আ।
শাক-চাক কৈ আছে মই বোলো শাক-চাক নবনাও নহয়। কলেই হ'ব নে।
ৰন্ধা বঢ়া আৰু কৰি তাৰপিছত দুপৰীয়া ৰান্ধাৰ টাইম হয় গ'ল। ইমান সোনকালে ভাত
দুপুৰীয়া হৈ গ'ল নটামান বাজিছে নেকি।
আহ।
এইকাৰণেতো অ' কামো কৰি আছো ঘৰখন চাফা কৰি আছো কথা পতি আ
ঘৰটো চাফা কৰি
গাটো ভাল নহয় দে
গৰমৰ কাৰণে গাটো এনেকুৱা লাগি থাকে গৰমটো বেছি যে গৰম
ছোৱালী গ আছে উম গ আছে বাইীও বাহিৰত তাৰ বডিৰ লগত খেলোঁ
উম ত ৰ'দত খেলিব নিদিবা বেমাৰ হৈ যাব।
তাৰ বন্তিখনত লৈ গৈছে ত বাহাদিৰ লগত গৈছে না
হা
তাৰ দাদিৰোও ওচৰতে গৈছে। আৰু বটি উম।
ইমান লেতেৰা হয় দুদিন পাছৰছ কি যে চবখিনি লেতেৰা হৈ থাক।
বেছি হয়।
অ'
ছোৱালী কেতিয়া আহিব?
ছোৱালী কেতিয়া আহে
এ লৈ আহিবা না তুমি গৈ আনিবা?
মই যাম।
তেনেহলে আৰু থাকি আহিব।
অ', মা আহোঁ বুলি কৈ আছে।
হম।
কি কৰি আছে?
তাতে মৰম কৰে চবেই সেইকাৰণে নাহে সৰু ছোৱালী ম বিচাৰি পালে নহ'ল কেইক
সোনকালে টকোন মাৰি উঠি ক কটল খাইছে আম খৈছে
মই ফোন মাৰিছো তাৰ পিছত কৈ দিছো মই না
নাই বুলি কৈছো।
উম
দিয়া গৰম বন্দ দিছে কেইদিন থাকক।
লৰা ছোৱালী ঘৰত নাথাকিলে ভাল নালাগে।
অ', সেইটোতো ঠিকেই, ল'ৰা ছোৱালী থাই মা থাকিলে ভাল নালাগে, খালি খালি লাগে যে একদম।
ছোৱালীৰ আাব্বাই কৈ আছে, বাল নালাগে টোপনি কাৰ লগত মাৰিব অ'
সি কি কৈ আছে লৈ আহিব?
অ', সি কৈ থৈছে আজিয়ে লৈ আহিব।
ইচ, আজি লৈ আহিব তেনেহলে কামত কিয় গল?
তুমি যোৱাগে, ৰাতি তাতে থাকিবা, মই ইয়াতে থাক
উম ল'ৰা কালি কান্দিছে
ছোৱালীৰ কাৰণে? তেনেহ'লে তুমি গুচি যোৱাগে আজি।
অ' কালি কান্দিছে আজি মই ভন্তীক ফোন মাৰিছো, কৈছে ক‌ তুমি আমাকে মাৰা।
মই নাযাওঁ, উম, তুমি আমাকে মাৰা, মই নাযাওঁ।
অ', মাৰা কাৰণে ছোৱালী কৈ আছে যে তুমি মাৰা মই নাযাওঁ।
অ'
লৰাটো কৈ আছে নামাৰো বুলি না?
অ', ই কৈ‌ আছে‌ মই নামানো তুমি আহি যোৱা।
সেইটো ভাই ককাইৰ মৰম ন?
উম
সিহঁতৰ এই কাজিয়া, এই মিল এনেকেই হ'ব, নিজৰ ভাইটিৰ লগত এনে এই সৰু থাকোঁতে হয়।
ইমানটো অহ, গৰা মাৰে ছোৱালী
ছোৱালীয়ে মাৰটো বেছি খায় ন। লৰা কেইটা বটমাছ বেছি।
অ লৰাই মাৰতি থাকে মাৰতি
ইচ্ গা ধুব লাগিব আকৌ মনে যোৱা নাই যে তোৰ‌ ওচৰত যাবলৈ ইমান গৰম দিছে, ঘৰত থাকিব নোৱাৰোঁ, আকৌ নতুন কাপোৰ পিন্ধি তাত যাম কেনেকৈ।
অ' গুচি গ'ল
সেইটো তো, ঘৰতে থাক থাকিব নোৱাৰোঁ ইমান গৰম, তেনেহলে তাতে কেনেকে থাকিম
মই কাম কৰা নাই, এই গৰমৰ ভাল নালাগে দে চোন, গাতো ইমান বেয়া লাগিছে
গাত ভাল নালাগিলে একো কামো ভাল নালাগে
মই গোৱাই আছিলেগ
লাইনেই ঠিক কৰি আছে নেকি লাইন কাটি দিছে কিয় লাইন ঠিক কৰিছে চাগে
ময়ো কাম কৰো উঠি
উম ঘৰৰ কাম কৰি থাকা ময়ো কাম কৰি আছো নহয়
আমাৰ দূপৰিয়া ৰান্ধো অ
ক ফিলতাৰত যাব পানী মোক ভৰাব না সেই বাহিৰত ৰ'দত খেলি আছে মই মাতি আছিলো নোশুনে কি চব গৰম চৰম ওলাব গাত পিছত হে গম পাব
সিহতৰ গৰম নালাগে গৰম লাগিলেও সেতি খেলে গৰম লাগিলেও গৰম নালাগে সিহঁতৰ
হব ঠিক আছে তেনেহলে হে